হেল্ল' অ কোৱা। কি কৰি আছা।
শুবলৈ ধৰিছিলো শুব ধৰিছিলো অ'।
ভাত খালা তাৰমানে।
অহ ভাত খালো। ল'ৰা স্কুলৰ পৰা অহা পিছত খাই আজৰি হ'লো।
মই খোৱাই নাই ৰাতিপুৱা ৰুটি খালো যে। খাবলৈ মনে ৰাতিপুৱা ৰুটি খালে মোৰ দুপৰীয়া ভাত খাবলৈ মন নাযায়। যায় আৰু।
অ' মানে বচাই আৰু।
উহু তেন নহয় তাৰমানানে মোৰব এই চাহ তাহ খাই দিলে গাখীৰ চাহ খাই দিলে মানে মোৰ বৰ দিগদাৰ হয়। হয় মানে। ভাত চাত খাবলৈ মন নাযায়। ভোক কৰি পেলাই পেটটো।
অহ।
সেইকাৰণে মানে মই খোৱাই নাই। বাপেকে লৰাই খালে বাৰু। লৰাকে খুৱাই বুৱাই পঠিয়াই লৈছো। সি গৈছে মাত্ৰ।
অ' মই ফোন কৰিছিলো। কত আছ সুধিলোঁ হি কৈছে এনেকে আহি আছো অ।
অহ গৈ আছে দোলাবাৰীলৈকে গৈছে গৈ। অহ হুম
উম অমুকেটো অমু মচুব দে তো মুখেতটো মখটো বাদ দে আৰু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
শুনি শুনিবলৈ আমনি লাগিছে তোৰ সন্মুখত।
মোৰ লগত মানে ভাত হোৱাই ভাত কৈছে হোৱাই নাই আৰু এনেকনেকে মোৰ লগত তটৰ্কৰ লাগিলে লাগি পেলাই। বোক কছে তই ম মগজটো অকমান ঠাণ্ডা কৰি যায়। এনেকে কৈছে বাপেকে। তো মগজটো অক ঠাণ্ডা। যাই এনেক কৈছে। হেৰিয়ালৈ যা পেললে ত মগজটো ঠাণ্ডা কৰি যায় অলপ।
হোহু হোহু
ৰা তিটো মেলিছে যে বাপে কৈছে ত ৰাততিটো কিয় মেলিছ। এনে কৈছে মইচো মই ৰা উতি মেলিবলৈ গ'লে আৰু দিগদাৰ আছে। বাপেকক কৈছো।
উহু উহু
এ ক'ৰবালৈ গৈছে আহিছে লগৰ বন্ধু এটাৰ ঘৰৰ পৰা আহি পেলাই বিছনাত পৰি পেলাই মোবাইল। টিপি আছে। মোক একে কৈছে কাপোৰ কেইটা ভৰা কাপোৰ কেইটা ভৰা মই এতিয়া ভাতেই বনাম নাই কৈছে ভাত হ'ল নে কাপোৰ। কাপোৰ কেইটা ভৰা কাপোৰ কেইটা ভৰা উৎপাতহৈছে মই কাপোৰ কেইটা ত নিজও ভৰাই লব পাৰিবি। বাপেকে কৈছে মায়ৰে ভাত বনাইছে, তই কাপোৰ কেটা ভৰাই ল' চোন। কালি একেবাৰে তত নোৱা কৰিছে কাপোৰ খিনি ধুই দিয়া এই বৰষুণত আহেই কাপোৰ কালি একে ধুলো মেচিনত নুশু কালে শুকুৱালো আকৌ ভিতৰ সুমিয়াইছো উলিয়াইছো সুমিয়াইছো উলিয়াইছো সেয়াই কৰি থাকি ছিলো আকৌ ফেনৰ তলত শুকুৱাইছো। তাকে একদম কাপোৰহে ধুইছো।
নিজে কেতিয়াবা ধুই লবলৈ দিব।
এতিয়া এইখিনি লৈ যাবি, লৈ গৈ আকৌ খেচি আনিবি, আকৌ সেইখিনি মই ধুব লাগিব। হম আকৌ নামঘৰলৈ যোৱাটো
ধুবি তই ধুই ল
সদায় ধুব লাগে।
অ ভাল আহ আহিলে আহিলে।
অহ তাই মানে এতিয়া কি কম্পিউটাৰ ক্লাছ কৰি আছে নে?
অ অ কম্পিউটাৰ কৰি আছে, তাই তিনিমহীয়া কৰ্চটো এমাহতে শেষ হ'ল।
অহ।
পইচাটোতো তিনিমাহৰ দিবই লাগিব।
অহ।
সেইকাৰণে মানে সি গৈ আছে আৰু এনে এনে।
উম
তাই জানেই চাৰ্টিফিকেট হে লাগিবই যে জনা সেইখিনোটো জানেই।
আহ
তাই‌ সৰুৰ পৰা কম্পিউটাৰ চলোৱা সেইবোৰ চব জানেই কিন্তু চাৰ্টিফিকেটখন লাগিব নহয় আকৌ।
অ তোমালোকৰ তাত হেৰি যে ভাওনা কেতিয়া?
ভাওনা জানো চাৰি তাৰিখে নাম গোৱা, পাঁচ তাৰিখে ভাওনা নেকি।
অ আমাৰ ইয়াত আকৌ হেৰি তাৰিখ দুই তাৰিখে নাম গোৱা। তাৰপিছতে তিনি চাৰি ভাওঁনা।
অ তেতিয়া আমাৰ চাৰি তাৰিখে নাম গোৱা, পাঁচ তাৰিখে ভাওঁনা। ভাওনা চাবলৈ যাম।
আহিবা ইয়ালৈ।
কাইলৈ এতিয়া যাব পাৰো নে নোৱাৰো, পাছৰ দিনাখন হে জানো আমাৰ নামগোৱা দিনাখন আপোনালোকৰ পাছৰ ভাওঁনা নেকি
অ অ।
সেইদিনাখনকে বোলে মেকআপ কৰি তাক থবগৈ লাগিব।
অ সি মেকআপ বোলে তাতহে কৰিবগৈ হেনো।
অ। অ সেইটো সে থৈ পেলাই আহিবগৈ লাগিব আকৌ, নিজৰ গাঁৱত ভাওনাখন নাচালে কেনেকে হব। ইমান বছৰ হ'ল চোৱাই নাই ভাওঁনা।
তোমালোকৰ নাম গোৱাৰ দিনাই ভাওঁনা একেদিনাই নে কি?
নহয় পাছ দিনা। আপোনালোকৰ প্ৰথম ভাওঁনা দিনা খন আমাৰ নাম গোৱা।
আঁহ।
পিছৰ ভাওনা দিনাখনো আমাৰ তাতো ভাওনা মানে। কেই দিনিয়া পাতিছে?
অহ।
তাকে মই সেই
ইয়াত আমাৰ ইয়াতো অকণ চাই যাবা।
আপোনালোকৰ হেৰিয়াক কৈছো মই কৈছো ই অ টেম্পু এখন বা টমটম এখন ভাড়া কৰি গুচি যাব বোলো ভাওনা চাবলে।
অঁহ।
পিছে জানো আহ আপোনাৰ কথা কৈছে কি কৰে।
এহে হে হে হে আমাৰ ইয়াতো ৰুমত তাকে এতিয়া সি তাক ক'লোঁ মই কৈছোঁ তই মেকআপ কৰোঁ কৈছে তাতে কৰোঁ তাতে কৰি মানে। বোলে।
অ আমাৰ আকৌ এতিয়া গাঁৱৰে হেৰি যে মেক আপ কৰিব লাগিব আক। অ আমাৰ খেলৰ ভাওনা।
অ সেইটো হয় বাৰু অ।
নিজ খেল যে। মানে দুখে আমাৰ গাওখন দুখন হ'ল। এতিয়া আমাৰ ফ্ৰীতে পাতিছে নামঘৰ ভাওনা।
অহ।
আগদিনাখন গোসাই আহিব নাম গাব।
অহ।
গোঁসাই মানে দিন দিছে যে, সেইটো হিচাপতহে মানে পাতিছে আও।
অ। আমাৰ ইয়াত এই তাৰমানে আমাৰ হেৰিয়াৰ একেদিনে কৰিবলৈ কৰি। কৰিম বুলি কৈছিলে, দুই তাৰিখে কৰিম বুলি কৈছিলে। কিন্তু মানুহ বিলাকৰ কষ্ট হব যে।
উম কষ্ট হ'ব অহ।
কষ্ট হ'ব যে সেইকাৰণে মানে, কৈছে পিছদিনাখন ভাওনা কৰিব আকৌ ল'ৰাবিলাকে গোটেই সোপা লাগি থাকে ন। দিগদাৰ হয় কলেও সিতেও কলে মানে, গোটেই মুখা আমাৰ কৈছে হেৰি নহয় ইয়াত গোটেইখনাল লাগি ভাগি থাকিম, আকৌ ভাওনা কেনেকৈ কৰিম সেইকাৰণে যেনিবা পিছদিনাখন কৰিলে আৰু দুই তাৰিখে কৰিলে। তাৰ দুই তাৰ সেই তিনি তাৰিখে তাৰ বিষ্ণু আছে। কৈছে সি বিষ্ণু লব। তাছত চোৱা হেৰিয়াত চাৰি তাৰিখে তাৰ সিটো একে লাষ্টলৈকে আছে আৰু। ভাও একে সি ত মানে শেষ কৰি যায় আৰু একে লাষ্টলৈকে। তাকে তাক কৈছো তই কন্দা বস্তু বচন ব কন্দা বচন তইহে জানিবি আৰু দেই কি কৰ, মই নাজানো আৰু।
উ
মোবাইল মোবাইলত উঠাই আনিছে, উঠাই আনিছে যদিও মানে হেৰি মই কৈছো তই ৰাতি সি এতিয়া মানে ৰাতি মানে সেইখিনি কে মাতি থাকে আৰু। বাপেকে কৈছে পঢ়া খিনি যদি তাত তেনেকৈ কৰিলিহেঁতেন।
অহ।
হ
এতিয়া অ
হা?
এতিয়াও মই কলো
আহ।
এনেকে ঘূৰি ফুৰা সলনি যদি পঢ়াখিনি তই কৰিলিহেঁতেন। অ মই নপঢ়ো।
উ উ উ তাৰ ব উম। তাক তাক কত কথা কয় আৰু নাই আকৌ ক নোশুনে কত। মই বাপেকেতো কৈয়ে থাকে তই পৰীক্ষাটোকে দিব দিয়াহেঁতেনো। নাই মই নিদো নোহোব মোক। নোৱাৰে সি বোলে পতা মনতেই নৰখে বোলে। তো মনত নৰখে বোলে। দুপৰীয়া কি বনালা? হেল্ল'!
উ মইতো প
দুপৰীয়া কি অ দুপৰীয়া কি বনালা।
অ একো নাই বনোৱা চব ৰাতিপুৱাই বনাই থৈছো, দুপৰীয়া সুদা ভাতটো বনাইছো আৰু খা খাইছো, মাছ আছিলে মাছ বনালো লৰালে পনীৰৰ অকন বনাই দিলো।
অহ।
এ ঢেকীয়া ভাজি।
অহ।
কেনেকে দাইল আছিলে, সেনেকে হৈ গ'ল।
অহ। আমাৰ নাই আমাৰ মই পানী দালি তৰকাৰে বনালো আৰু। বনাইলোঁ ভাত বনালোঁ।
আ নাই যে
অহ।
পানীলাও ভেন্দি দি দিছো তাতে।
হা! হেল্ল'!
কেন গেছ।
হেল্ল'।
অ হেং গেছ তাইপৰ।
অ এই তাৱ ডিষ্টাৰ্ব দি আছে তাৱৰ।
আহ অ, এ ইহঁতৰ অফিচাৰৰ অফিচাৰ এটাই খায় পেংগেছ টাইপত।
অহ।
সেই এইকাৰণে বনাব লগগীয়া হৈ যায় যে তিনি চাৰিবিধ।
অহ।
দুপৰীয়ানো কিমান বনাই থাকিম আৰু, একেবাৰতে বনাই থৈ দিম আৰু। দুপৰীয়াৰ কাৰণেও বনাওঁ ৰাতিপুৱাটো বেলেগ দুপৰীয়াটো বেলেগ একে লগতে মানে জাজটো মাৰি থৈ দি বনোৱা।
অ ভালেই কৰা একেবাৰে বনাই থৈ দিয়ে, আমাৰ এতিয়া সি নাথাকে এতিয়া সি নাই যে আমাৰ এতিয়া ধুনীয়াকৈ আমি সেই বা বা বাতি বনাই থৈলো আমাৰ এতিয়া দুপৰীয়া ভাত থাকিলে আমি সেই আমি দুটা থাকিলে চিন্তা নাই তেনেকৈ খাই দিওঁ কিন্তু সি নাখাই। তেতিয়া আমাৰ বৰ দিগদাৰ তাৰ কাৰণে দিগদাৰ হৈ যায় আমাৰ। তাক এতিয়া পোৰা গৰম গৰম লাগিব।
উম গৰম গৰম কাম কিমান কৰিছে সুধিবচোন?
হুম একেবাৰে জুতি বুতি পোৰা লাগিব। সিদিনাখন কচু পুলি পাতত দি পেলাই খোৱাই দিছোঁ। এদিন খুৱাই দিলো তাৰ পিছদিনাখন মোক কৈছে আজিও দিবি কচু পুলি পাতত। আকৌ গছ পুলি পাতত দি পেলাই খোৱাই দিছিলো দুদিন। এতিয়া কৈছে নাখাওঁ আৰু আমনি লাগিলে।
অ এতিয়া আমনি লাগে।
অঁ আকৌ কৈ আছে কৈছে এবাৰ ভেবেলী লতা আনি খোৱাবি মোক। মই কৈছো খাইছে শাক খাইছহে খাইছ হা হা।
আমিও এই বাৰ্থডে দিনাখনে বনাইছিলো ভেদলতা তৰকাৰী। মাছ দি, তাৰপৰা খোৱাই নাই আৰু।
এতিয়া তোমালোকে আহিবা কেতিয়া ঘৰলৈ ভাওনা দিনাই?
নহয় মই শনিবাৰলৈ যাম
অহ
কাম কেইটামান আছে ত 'দেওবাৰে আকৌ হেৰি এ তাই সম্বোৰ্ধনা জনাব মাতিছে। তালে যাম। তাৰ পৰা আকৌ হেৰি নলেজৰত ভৰাই দিম মানে
অহ - অহ
এইকেইটা লেঠা-মাৰি আৰু দেওবাৰে গুচি আহিম আকৌ সন্ধিয়ালে।
অহ -অহ -অহ আকৌ - আকৌ একেবাৰ হেৰি ইয়াত যাবা আৰু, ন'?
নামগোৱাত যাম আও।
অ'। নামগোৱাত গ'লে চাগৈ আকৌ দু
থাকিবলৈ সে অফিচ আছে আকৌ আপোনাৰ এই মানুহজন আছে যে খোৱা
অ'।
অ' মানুহজন- অ' সেইটো আকৌ মানুহজনে বনোৱাটো তোমালোকৰ ঘৰতে দিছে ন'? আকৌ নাথাকিলে দিগদাৰ হ'ব মানুহটোৱেটো বনাই নাখায়।
অনাখা মাছলি চিকেন।
অহ এনে কিবা এনে মানুহটোৱে কিবা হেৰি- চাৰি যোগাৰ দিয়ে নে, নে
নাই নহয় গাৰ নহয। আপোনাৰ মাহে হেৰি পাঁচ হাজাৰকে ল'ওঁ।
অ' - অ', ঠিকে আছে তেন্তে। মানুহটো কত তাতে থাকে তোমালোকৰ হেৰিয়াতে থাকে নে কি?
অ' আমাৰ বিল্ডিঙত থাকে তলত।
অ' - অ'।
তাৰ পইচাটো লওঁ আৰু মাহে সি শুব সি নাই খোৱা খুৱাব ললো এ